হেল্ল'!
অ! দাদা কি খবৰ?
আছোঁ। তুমি?
ময়ো, আছো দিয়ক। বাকী, কেনে চলি আছে আ আপোনাৰ কাম?
কামটো আৰু, কাম আৰু চলি আছে আৰু ঠিক ঠাকে। তোমাৰ কেনেকুৱা চলিছে?
অ! মইও বাৰু কৰি আছো কাম। এতিয়ালে ভালকে ইমান একো কৰিব পাৰা নাই। অ! বাকী মানে স্কুল স্কুল যোৱাটো কি বুলি ভাবিলে আৰু সোমবাৰলৈকে? হেল্ল'! হেল্ল'!
স্কুল
হেল্ল'! হেল্ল'! শুনা পাইছেনে?
অ! মানে মই সুধিছিলোঁ, সোমবাৰলৈ স্কুল যোৱাৰ কি ভাবিলে?
সোমবাৰে স্কুলটো যাব লাগিব। সোমবাৰে অ সোম, সোমবাৰে, সোমবাৰে নহব মংগলবাৰৰ পৰা যাম বুজি সোমবাৰে মোৰ অলপ মেডিকেলৰ কাম আছে, মংগলবাৰৰ পৰা তোমাৰ এই কিটা কমপ্লিট
অ! এইখনৰ মানে আধা হৈছে। আৰু, আধা কৰিব কাৰণে, বাকী আছে আৰু। কৰি দিম বাৰু, কথা নাই মই মানে অলপ, এই! এইবোৰ কামত অলপ ব্যস্ত আছিলো যে! বা কি ভাত -চাত খালে?
খালো খালো তুমি খালা নে নাই
দিয়ক
কি নাম জানো সুুৰভেশ ছাৰে এইটো দিছিলে নেকি তোমাক পেপাৰ
নাই নাই মানে তেওঁ কৈছিলে যে ম মানে পেপাৰছ নালাগে বোলে ডাইৰেক্টলি এপতে কৰিব দিছে আৰু
ডাইৰেক্টলি এপ কেনেকে কৰিব ষ্টুডেণ্টছক
নাই নাই নাই মানে ডাইৰেক্ট ষ্টুডেন্টৰ খালি নাম খিনি লৱ দিছিলে লৱ‌ দিছিলে এজ খিনি লৱ দিছিলে তাৰপিছত ষ্টুডেণ্টছৰ মানে ক্লাচৰুমত যে আমি ফটোমাৰো সেই ফটোখিনি খিনি দি দিব দিছিলে আৰু
নহয় নহয় এতিয়া ধৰা নিষ্ঠাত তোমাৰ ক'ত থা নিষ্ঠা বোলে সৰি তোমাৰ দিক্ষসাত তোমাৰ থাৰটিফাইপট ষ্টুডেণ্ট কৰিব লাগিব গ না ওৱান টু ফাইভ ত' থাৰ্টি ফাইভতে ষ্টুডেণ্ট তুমি ফৰ্মটো ছাবমিট কৰিব লাগিব তাত
নাই নাই ফৰ্ম চাবমিট কৰিব নালাগে মানে থি ফাইভখন ফা ষ্টুডেন্ট লাগিবতো থৰ্টিফাইভটা ষ্টুডেণ্টৰ আমি খালি নামখিনি এজ খিনি ক্লাছটো লিখি আনিলেই হ'ল
এই খিনি কাক দি চোৰভেছ
অ অ নাই নাই এপত ভৰিব লাগিব পেপাৰত আকৌ ভৰাব নালাগে আৰু পেপাৰ নালাগে পেপাৰ বোলে মানে কি শৰ্ট হৈ আছে বোলে সিহঁতৰ
আচ্ছা পেপাৰ নেলাগে তেতিয়া ফটোখন যত তুলি দিব লাগিব এই কব যে পেপাৰৰ ফটো দিব লাগে
সেইটো মানে আমি যে ক্লাছৰুমত যাওঁ ক্লাছৰুমত গ'লে সেই ক্লাছৰুমৰ ফটো ফটো খনে এখন ফটো উঠাও যে গোটেই লৰা ছোৱালীখিনি আহ সেইখনতে ইজি কৰি দিছে আৰু এতিয়া
ন ন তুমি লগাই দিব মানে বুজি পাইছো বাকীখিনিতো ফিলাপ কৰিব লাগিব তোমাৰ টিচাৰ নেম স্কুল নেম এইকেইটা ফিলাপ কৰিব লাগিব অকল তোমাৰ পেপাৰছ নালাগে বাকি চব না না পেপাৰচ খিনি নালাগিলে তোমাৰ এটা যেতিয়া ষ্টুডেন্ট কৰিবা টো তো তাতো ওলাই আহিব
উম সেইখিনি হৈ যাব অ সেইখিনি হৈ যাব দিয়কচোন
ঘুড়ী পকিতো একেই কাম এইটো শৰ্ট কটো কৰি দিয়া নাই ঘুৰি পকি তাত ফ ফটো দিয়া বা এইটো নিজে আনি পিনে মাৰিবা এই খালি নিজে দমলি এইটো কৰিবা কিন্তু তোমাৰটো সেইটোয়ে কাম একেই ৰেণ্ডম লি এইটো কৰা এইটোটো একেই পেপাৰচ না পে পেপাৰ্চ চৰ্ট চৰ্ট ন ন পেপাৰ্চ নাই পেপাৰ চৰ্ট মাৰিছে এইটো প্ৰথমত কব লাগিছিলে ন
হম হম হম হম আৰু কি আৰু এই মানে হৈ যাব আৰু বাকী কৰিব দিছে আৰু আমাক বাকী আপোনাৰ নিষ্ঠাটো মানে কিমান মান হ'ল
নিষ্ঠাটো মোৰ সেইদিনা এইটো কমপ্লিট হ'ল তোমাৰ হাণ্ড্ৰেড টিচাৰ্চ কমপ্লিট কৰিলো
ঠিক
হাণ্ড্ৰেত টিচাৰ্ছ কমপ্লিট কৰিলো আৰু তোমাৰ কি নাম জানো কিবা দিলে নেকি তোমাক
নাই নাই একো দিয়া নাই বাকী মানে এতিয়া এক আপোনাৰ বেলেগ কামটো কেনেকুৱা চলি আছে এটা কাম জব জইন কৰিছিলা নহয়
অ সেইটো সেইটো ৰিকুইটমেন্ট হৈ আছে বাৰু ৰিক্ৰুইটমেন্ট হোৱাৰ পিছত তিন চাৰিজন ললো তিনটা ছোৱালী আৰু এটা ল'ৰা বুলি ললো এটা তোমাৰ অ এটা তুম দুটা তুম দুটা ছোৱালী তোমাক এই যোৰহাটৰ হয় এটা গোলাঘাটৰ হয় আৰু এটা ল'ৰাটো তোমাৰ সাগৰ হয়
খিনি আপ আপাৰ আছামৰ মানে
আপাৰ আসামৰ ক মানে মই কেন্দিদেত শ্ল হল টোৱেণ্টি
উম
এতিয়া গুৱাহাটীৰ পৰা ল'ব পাৰিম কিন্তু সেইটো এইটো তোমাৰ এইটো তোমাৰ কমিচন বেচিছ হয় ন এইটো তোমাৰ এইটো তোমাৰ এটা এ নহয় নহয় এটা ভাল কি তুমি মই কৈছো তুমি নিজে যিমান কাম কৰিবা ইমান কমিছ তুমি এটা ফাইল মাৰছা ধৰা এতিয়া ধৰা তুমি এটা ফাইল বোলে তুমি ফিফটি থাউজেনৰ মাৰিছা
উম
তোমাৰ কমিশন আহিব তাত টে টৱেন ফিফটি থাউজেন মাৰিলে তুমি নিয়াৰ আগত থাৰ্তিন টো ফৰ্টিন থাওজেন
বা ভালেই চোন
আৰু আৰু তোমাৰ বনাছ আছে এক্স
আচ্ছা ময়ও পাৰিম নে সোমাব
পাৰিবা কিন্তু তুমি অফিচ চুফিচ একো যাবা নালাগে ঠিক আছে আইকাৰ্ড তোমাৰ এড্ৰেছত মই কুৰিয়াৰ কৰাই দিম আই কাৰ্ড আই কাৰ্ড অফিচত যাব অফিচৰ পৰা মোৰ মোৰ নিজৰ আই কাৰ্ডটো তাৰ পৰা আহিবতো ত যোনখিনি জইন কৰিব খালি একজাম এটা দিব লাগে
অ বুজিছো আপুনি যে একজাম এটা
মই যে দিছিলো এই একজামটো দিব লাগিব ঠিক আছে ত একজামটো দিব লাগিব তোমাৰ একজামটো যেতিয়া দিবা ঠিক আছে তুমি একজামটো দি ল'বা একজামটো দি পিনে যেতিয়া পাছ কৰিবা ত তোমাক কংগ্ৰেচুলেচন জনোৱা হ'ব তুমিতো এতিয়া তোমাক পাছ কৰিলে অফিচত যাব লাগে অফিচতো যাব নোৱাৰিবা যেনেকে মই পাছ কৰিছিলো মই অফিচত যাব পৰা নাই গামোচা উমো চা পিন্ধা অ গামোচা আমোচা পিন্ধাই গিফটো দি পিনে কংগ্ৰেজুলেট কৰে তাৰ পিছত তোমাৰ ট্ৰেইনিং দিয়া হয় দি দিলে ঠিক আছে সেইটো ট্ৰেইনিং বাৰু ম সেইটো বাছ ৰিকুইট কৰা ফাৰ্ষ্ট ৰাউণ্ডটো মই কৰিম ঠিক আছে মানে ফাৰ্ষ্ট জামটো মই কৰিম তাৰপিছত একজাম যোনটো দিবা একজামটো দিয়াৰ পিছত যোনটো এই ফাইনেল ইণ্টাৰ্ভিউ হব সেইটো মেমে কৰিব।
আচ্ছা মেম আছে ন'।
মেম আছে, মেম আছে এ ত' এইটো এইটো একো নাই তুমি এব ফাৰ্ষ্ট ৰাউণ্ডত চিলেক্ট হ'লা চেকেণ্ড ৰাউণ্ডত চিলেক্ট নহ'ব পাৰোঁ এইটো একো কিউৰিঅ'চিটি নাই কাৰণে ম আন আফ কাৰণ মোৰ টিমত মোৰ টিমত লৈ আছোঁ ন' মেমে মানে তোমাক চাব মানে তুমি কিমা ফ্লুয়েণ্টলি কথা পাতিব পাৰা কিমান মানে কোনোবা মানে ধৰা যেনেকে থাকে কি নাৰ্ভাচ কৰে নাৰ্ভাচনেচটোক থাকিলে তুমি কাষ্টমাৰক বুজাবা নে নাৰ্ভচনেছ ন কৰিবা ন' তোমাৰ নিজৰ ইণ্টাৰভিউত যেতিয়া তুমি যেতিয়া নিজৰ ইণ্টাৰভিউ দিবা তুমি মানুহৰ যেতিয়া ইণ্টাৰভিউ ল'বা দাদা ঘৰত কোন আছে আপুনি এই কৰে আপুনি এইটো কৰে আপুনি টাৰ্ম প্লেন এটা কৰাব পাৰে, এনেকে ভাল আৰু এইটো নহয় যে তুমি বোলে টাৰ্ম প্লেন বোলে টেন কেৰ কৰা না ঠিক আছে ইলেভন থাউজেডৰ টাৰ্ম প্লেন এটা আছে। তুমি সেইটোত কমিশন পাবা হ'ল ফাইভ থাউজণ্ড ইলেভেন থাউজেনৰ টাৰ্ম প্লেন কৰা তুমি ফাইভ থাউজেন্ড কমিচন পাইছা।
উম, বেয়া নাই বাৰু ভালেই আছে গোটেইখিনি।
অ', কমিচন বিলাক বনাছ মিলাই তুমি থাউজেণ্ড পাবা, তুমি বোলে মাহে বোলে তুমি তিনিটা কৰিলা। ঠিক আছে, তুমি বোলে মাহেকত তিনিটা কৰিলা বোলে, ছেভেন থাউজেণ্ডৰ ফাইভ, ফাইভ, এ টেন। ফিফটিন থাউজেণ্ড পাই যাবা। মানে থাউজেণ্ড কৰিলে তুমি ফিফটিন থাউজেণ্ড পাই আছা। উম, এইটোত টাৰ্ম প্লেনটো কমিচ আৰু তোমাৰ পলিচি যেতিয়া কৰাবা বেলেগ, সেইটো অলপ বেছি পাবা তুমি। পলিচিটোত বেছি পাবা ট্ৰাম প্লেনটো অলপ কম আহে।
অ।
ঠিক আছে আৰু তোমাৰ যেনেকে এল আই চি থাকে ন এল আই চি তুমি ধৰা এতিয়া বোলে মই বোলে নচলাও বহুত কিবা কিবি ফৰ্মেলিটি থাকে এইবোৰ কৰিব লাগিব। এই কাগজ বনাই দিব লাগিব। এইটো দিব লাগিব এইটো দিব লাগিব। ত, এইটো ব্ৰেক কৰিবলৈ মানে ধৰা পলিচি এটা কৰিছে। এইটো ব্ৰেক কৰিম বোলে। মোক নেলাগে। মই আৰু নকৰো। এই বাকীখিনি ও ধৰ টেন ইয়াৰ্চৰ কৰিছিলে মই ফাইভ ইয়াৰ্চৰ ব্ৰেক কৰিম তোমাক ব্ৰেক। কৰিলেো তুমি চাৰি পাছ ৰব লাগে, ঠিক আছে। চাৰি পাঁচ মাহ ৰ'ব লাগে। তাৰ পিছত, তোমাক কিবা পইচা কাটি পিনে তোমাক।
উম, মানে ফৰৰ্মেলিটি বহুত খিনি থাকে আৰু ন?
অ, অ, কিন্তু আমাৰ এইটো। শুনিলোৱা, আমাৰ এইতটোত জোনটো আছে। মান, যিছ প্ৰদিয়ছ। তলত মই তোমাৰ সেইটো নকৰে, তোমাৰ সেইটো হ'ব যে, তুমি। কৰিলা, তুমি ধৰা। পাঁচ বছৰ কৈইছিলা, তুমি দুবছৰ চলালা বোলে, মই ছাৰ মোৰ আৰু ভাল লগা নাই। মই মানে, মই এইটো ভাঙিব বিচাৰো ইমাৰ্জেঞ্চি আছে। ঠিক আছে ন দাউত ইমাৰ্জেঞ্চি থাকিব পাৰে কাৰোবাৰ। ঠিক আছে, ইন তুমি ঐ ইঞ্চুৰেঞ্চ পলিচিটো ৰাখি পিনে তুমি লোন লব পাৰি হা পলিচি যি, এইটো মানে এই-এ গেৰেণ্টি হিচাপে ৰাখি পিনে তুমি লোনো ল'ব মেডিকেল তাৰ পৰা বাদ তুমি বোলে ব্ৰেকডান কৰিবা। ব্ৰেক ডাউনো কৰিলে। তোমাৰ উইডিন এ টুৱেন্টি টো টুৱেন্টি ফাইভ ডেইজ চৰ ভিতৰত তোমাৰ পইচা একাউণ্টত ক্ৰেডিট হয় যায়। তুমি যিটো।
ভাগি যাব অ' ভাল ভাল মানে, মানে মা লাভটো।
তোমালোক জোন জোন কৰিব ইণ্টাৰেষ্টটেড থাকে মানে মোক কব পাৰা। এইকেইদিন চলিয়ে আছে তুমি সেই-সেইটো কৰিবা মানে। মানে এইটো, ঘৰৰ পৰা বহি। পিনে ভাল ইনকাম, আৰু এইটো পইচ এই। এইটো, এইটো পেমেন্ট কেতিয়াও ফ্ৰড নহয়। এইটো পেমেণ্ট কেতিয়া। ফ্ৰদ নহয়, তুমি যিমান কাম কৰিবা তোমাৰ।
অ' মই শুনিছিলো বাৰু এনেকে। অ' মই শুনিছিলো, আমাৰ ঘৰৰ ওচৰতো এনেকে কোনোবা কৰা আছিলে। বেলেগ কোনোবা কোম্পেনীৰ আছিলে। তাকে ভাল লাগিল। বাৰু শুনি কিনে যে ইমান। ইমানখিনি। পাই আৰু।
নহয়, সেইটোয়ে কৈছো ন নহ। এল আই চি এল আই চিত তোমাৰ কমিশন টো কম, ঠিক আছে এল আই চিটো থাউজেন্ড কৰিলে তুমি হাৰডলি্ ফাইভ থাউজেন্ড থাউজেন্ড পাবা থিক আছে, কিন্তু তুমি ইয়াত কৰিলে তুমি হা এটলিস্ট, এইট টু নাইন থাউজেন্ড টো
ঠিকে বাৰু, ভাল লাগিল কথাখিনি শুনি। মানে ফোনটো থ'ব পাৰোঁ। ন। দহ মিনিট বাৰু হৈয়ে গ'ল আৰু। থওঁ দিয়ক।
অ' অ 'অ' অ'থেংক ইউ ঠিক আছে অ'।